হেল্ল'।
উম হেল্ল'
অ কি খবৰ
ঠিকে মোৰ ভইচটো আহিছে নে ভাল কৰি
অ আহিছে আহিছে
অ', অ', তুমি অ এতিয়া খবৰ কোৱাচোন তোমাৰ বন্ধু কেনেকুৱা কোৱা কোৱা।
মোৰ ভালে আৰু ঠিক ঠাক চলি আছো আৰু।
অ'।
বাকী তোমাৰ।
মোৰো ঠিকে আছে বাকী আজি ফোন মাৰিলা কোৱা কথাটো
অ', নাই এনে খবৰ খাতি খুলিবলৈ ফোন কৰিলো আৰু।
অ আচ্ছা আচছা মই এনে জাচ কামৰ পৰা আহি অলপ বহি আছো তুমি
ময়ো গেম খেলিছিলো ভাবিলো বহুদিন ফোন মাৰা নাই ফোনে মাৰি দিওঁ আৰু
অ আচ্ছা আচ্ছা
উ বাকী তো কলেজ বন্ধই কি কৰি আছা এনে ঘৰত?
এ মানে ইণ্টেনশ্বিপ অলপ কাম আছিলে, ইণ্টৰ্নশ্বিপ আছে সটো কাৰণে অল
উ ইণ্টাৰ্নশিপ চলি আছে ন অ বাৰু ঠিকে আছে ময়ো আৰু মই এনে আছো আৰু মোৰতো আৰু কলেজ ছিক্সচেমষ্টাৰ ফাইনেল দিলো ন এনে বহি আছো আৰু
উম এ মই ইন্টাৰনশিপটো আগৰ পৰা দিয়া নাছিলো অ ত এইটো মান প্ৰবলেম হৈ গৈছিল মই এইটো এইটো মে এইটো বাৰ কৰি আছো।
অ অ এইটো প্ৰব্লেম হৈ যায় আৰু এইবাৰ বন্ধত ছুটি ল'বলৈ হ'লে উ বাকি এতিয়া আমাৰ স্কুল আৰু কলেজ লাইফ কিমান এনজয়মেণ্ট আছিল ন', এতিয়া শেষ হৈ যোৱাত লাগি আছে।
সেইটোয়েতো হ কথাাতটো ইমান আগতে আমি অ এইটো অ মানে তুমি মোক সৰু কথা ঠিকে কৈছা তুমি মোৰ সৰু কথা মনত পেলাই দিছা আগতে আমিজেচ স্কুলত গৈছিলো তাছত কলেজত গৈছিলো ইমান ইমান ভাল লাগি কিমান এনজয় কৰিছিলো
সেইতিয় উম সেইতি কিমানতেটা ফূ্ৰ্তিত মানে স্কুল গৈছিলো একো ভৱিষ্যতে একো ভাৱ চিন্তা নাছিল খোলা মানুহতে হাঁহিছিলো ফ্তি ছিলো এতিয়া আৰু চিন্তাই চিন্তাই আৰু এতিয়া
সেইটোৱেইটো কথা
উম সেইতোৱে। সৰুতে ভাবিছিলোয়ে ডাঙৰসলে চাগে এনজয় এনজয় হৈ ডাঙৰ ভাবিছো আৰু সৰুতে ঠিকে আছিল আৰু স্কুলতে।
সেইটোয়েতো এতিয়া ভাবিছিলো ইমান ছাৰহঁতে যে এই গাড়ী দিছিল মাৰিছিল হুমক চমক নকৰিলে এইবিলাক ক্লাছ চাল্লাচ নকৰো ক্লাছ ভাল এ নকলে যেনেকা ভাবিছে এইবোৰ কথা এতিয়া বহুত মনত পৰে কিমান?
মোৰো বহুত মনত পৰে ভাবি আছো এবাৰ সৰস্বতী পূজাত স্কুললৈ যাওঁ নেকি স্কুলো স্কুলতে এবাৰ খব পূজা কৰি আহো।
অ' পাৰি ঠিকেছা। মইতো ঠিকে কৈছে। আমাৰ স্কুলটোতো ওচৰতে আছে। আমি প্ৰথম স্কুলতে যাব পাৰো। সকলোৱে আমাৰ আগৰ যিমান স্কুলৰ লগত আছে আলোচনা চ কৰি সকাৰণে যাব পাৰো আকৌ স্কুলত।
আৰু ছাৰ বাইদেউ সকলকো লগ পাম আৰু ভাল পাব তেওঁলোকেও।
এইটোয়, মানে মই ভাবিলো। তুমি মইো আমাৰ যিমান কণ্টেক্টত চিনাকি আছে মই মোৰোৰক কম তোমাক
অহ, হেল্ল'। হেল্ল' হল
হেল্ল',
অ শুনি পাইছা?
অ', অ' কোৱা।
অ, ভাবি তোমাৰ নেটৱৰ্কটো অলপ ডাউন আছে নেকি।
নাই-নাই ঠিক হ'ব বাৰু কিবা
অ', অ', অ', অ' বাকী আমি স্কুলত তুমি কি যাবা?
অ, যাব পাৰি তুমি যাবান?
উ যাম-যাম মই স্কুল স্কুল যাম এবাৰ চাগে ফাৰ্ষটো স্কুলতে সেৱা কৰিম আৰু।
সেইটোতো বহুত মানে বহুত প্ৰচৰ হৈ গ গ'ল আমাৰ বছৰ হৈ গল স্কুলত নোযোৱা। তই একবাৰ স্কুলত যাব লাগে মনত এইটোয়ে মন, এনে মই ভাবি আছিলো বহুত ক, হ'ল স্কুলত যোৱা নাই নহয়। কলেজ চলেজ এটা হ'ব প্ৰথমেই হব ৰ তাৰপ স্কুল - স্কুলত যাও এতিয়া একবাৰ লাষ্ট।
সেইটোৱে তাকেই ভালো লাগিব। সবেই ভাল পাব আৰু গলে।
সেইটোৱে বাকী আৰু
সটয়ে আৰু। এইয় পুৰণা দিনবোৰ মনত পৰিল ভাবিলো তোমাক ফোনো কৰি কৰি মনবোৰ এবাৰ কৰিলো মনত পেলাইলে তোমাকো আৰু।
অ, সেইটোৱে ভালে কৰিলা। মানে সেইটো আগৰ স্কুলৰ কথাবোৰ মন লে ভাল লাগি যায়। ন আমি ফূ্তি কৰিছিলো আমি বন্ধুকেইটা মি আমি কেইটা মন আমি চাৰিজনে যে ম ইমান ফূুৰ্তি কৰিছিলো।
আগৰ স্মৃতিবোৰ মনত পৰিলে কিবা বেয়া লগাতে হৈ যায়। যে কিয পাৰ হৈ গ'লে কিন্তু।
সেইটোে এতিয়া আৰু এনেকুৱা আৰু দিন নাপাও আৰু ঘূৰা আৰু যি মই যি ইনজয়মেণ্ট, যি ভাল লাগিছিল বৰ। খেলিছিলো মনোৰ ৰচনৰ আগতে আমি যে স্কুলত কিমান ক্ৰিকেট খেলিছিলো, ফুটবল তোমাৰ কি বিি তোমাৰ কিিবমান খেলা খেলছিলো ুৰ্নামেণ্ট-চৰ্নামেণ্ট। মনছে ননে নাই তোমাৰ?
আছে-আছে আমি কিমান খেলিছিলো। আন্টিহতে আমাক খেদি-খেদি ক্লাছলৈ পঠাই পঢ়িবলৈ আৰু। আমি আৰু ফিল্ডলৈ আহো আৰু খেলো।
সেইটোৱে তাৰপছত যে আমাৰ যে কলেজ উইক তোমাকে সাপ্তাহিক কি, ক কি আছিলে সপ্তাহিক কিবা যে হৈছিল যে অ স অ' সেইটোয়ে খেলা যে হৈছিল যে। সপ্তাহ-এসপ্তাহ যে খেলা হৈছিল কি আমি খেলি মনত আছিলে আমি যে দেখিছিলো তুমি আৰু মই যে, কেটমতে আছিলো যে?
অ' আছো, আছো মনত আছে, মনত আছে। বহুত-বহুত মনত পৰা দিন আছিল সেইবোৰো।
সেইটো মানে যেতিয়া যে খেলা আহিছিল মানে মনত চনে যেতিয়া খেলা টাইম আহিছিল। য, নটিচ দিছিল ইমান তাৰিখে খেলা হ আমি কিমান
উম, কিমান উৎসুকতা আছিল যে সেই দিনটো কেতিয়া আহিবা আৰু খেলিম আমি একেলগে।
সেইটোতো এবছৰৰ মাজত কিমান ডাঙৰ ৰখি থাকো ত আছত এইটো খেলাটো আহে। এ পুৰণি কথাবোৰ মনত কৰি বহুত বেয়া লাগে আজিকালি।
বৰিং লাইফ আৰু
একদম ঠিকে কৈছে আ।
অ - অ।
বাকী আৰু কলেজৰ কথাবোৰ মানুহ চামি যে কলেজত আছে দেখিলো কলেজো এক কিলোমিটাৰ আমি। ফুল পৰা ঘ য ঘূাৰ গত্ব ইাৰ যে গোটেই গ্ৰুটো আ আটাত কি হৈছে আমাৰ ল'ৰা গ্ৰুপতটো যে একে কলেজ একে স্কুল। একেই কলেজ তাৰপিছত একেই আৰু ডিগ্ৰী - ডিগ্ৰী সেই বেলেগ হৈ গ'ল।
অ, ডিগ্ৰী অলপ দুটামান বেলেগ হৈ গ'ল আৰু বাকী কেইজনমানতো আমি একেলগে আছিলো আৰু।
ময়োতো বেলেগ হৈ গ'লো তোমালোকে বেলেগ কলেজ।
উম, সেইটোয়ে আৰু এতিয়া - এতিয়াটো পুৰা ভালকে বেলেগ হৈ যাম আৰু। পঢ়া পাতি যদি সেখ হৈ যায় গোটেইখিনি যোগাযোগে নহব কাৰো - কাৰো লগত।
ঠিকে কৈছা এতিয়া আৰু দেখাই প আজিকালি লাহে - লাহে বহুতৰণৰ মাথা ভতি বোৰ কমিয়ে গৈছে। আগৰ দৰে মানে উৎসাহ নাই যেনেকা ওলাই আহিব খেলিম এনেকুৱা ফুৰিব যাম এনেকুৱা উৎসা নাই আগৰ দৰে।
হয় বাৰু। যোগাযোগটো ৰাখিব লাগে এলিষ্ট যোগাযোগতটো ৰাখিব লাগে বোলো। লগ বন্ধুৱে একেলগে স্কুল কলেজ পঢ়ি আহা আৰু।
হেইটোৱে এটা কৰিব এটা কাম কৰিব পাৰো আমি। আহ, কলেজতো যাবা নেকি? কিবাৰ কলেজতো এইবাৰ কি হকেণ্ডী পো কলেজতো যা
অ - অ যাবও পাৰি।
মানে এইটোকুলত এটা কমকৰি প্ৰথমতে স্কুলত যা স্কুলত যাই কেনে এইটো কলেজ আমাৰ এইটো হাই ছেকেণ্ডৰি কলেজতে যাই ল'ব তাতো ভাল লাগিব ছাৰহতে যে আমাৰ কিমান মৰম কৰিছে আৰু কিমান বুজা আহছিল।
উম, কি খিচাৰ খ - খৰসীৰ ওজাত খিচাৰি বও মনত আছে নাই এনে স্কুলত।
মোৰ মনত যায় ম হা গুটি কিন্তু ভালো লাগিছিল কিবা এটা মানে নাজানো। ভাল লাগিছিল ন মই কৰি মইচাৰি মোক ক মোকিচাৰি মই লৈছিলো।
মানে বিলাহিদি খোৱাৰ পিছত যোনটো সোৱাদ আহে ন সেই সোৱাদটো মানে ডাইৰেক্ট খালে সেই সোৱাদটো নাপায়।
অ, ভুক ন এটা চাৰ এবাৰ নহয়তিয়া মই ক্লাছ ন - ন টনতো নাইনত আছিলো অ, মোৰ নিশ্চয়। তেতিয়াহ'লে মোক ম মেমে কি কৰিছিল জান মই মেম সিচাৰি দিছিলো। মেমতে নহয় পিঠাই কক আনিছে। মই গোটেই দিছিলো মেম ভালো লাগে ম ম মানে বহুত ভাল মানে ভাল পাই মানে। ত নহ মৰম বোত মৰমো কৰে মেনটোৱে মনে - মনে নাই মিঠাই দি দিছিলোমাৰ লৈ কাষও দিয়া নাছিল।
তুমি প্ৰিয় আছিলা চাগে সেইকাৰনে
স মই ভাবিছিলো মা হঠাৎ মই গ মই আকৌ কোৱা নাছিলো কিন্তু তোমাক আজি মই কথাটো কৈয়দিলো বেয়া নাপাবা।
নাপা আকৌ কিয় বেয়া পাম এবাৰ যদি তুমি স্কুল যোৱা মিমি ভাল পাবা আৰু তোমাক যদি দেখা পায়।
চ পি চ আৰু আমাৰ মেথ চাইন্সৰ ছাৰ সকলক শুনি বিজ্ঞানৰ সমাজ বিজ্ঞানৰৰ হও। সৰুকে মনত কৰি মাত চাত দিলে ভাল লাগিব অ, হয় ন।
সেইয় আৰু মানে পুৰণা ছাত্ৰ হিচাপে ই আমাৰ বেছটো ভালো আছিল যে। সকলোৱে ভাল ব্যৱহাৰ কৰিছিল ছাৰাতেও মনত আছে বোৰা ভালকে। মইতো সেইদিনা ৰাস্তাত আমাৰ গণিত চাহজনক লগখাত গণিত চাৰজক লগ পাইছিলো তেওক খবৰ খাতি সুধিলে এবাৰ ক'লেও আৰু সৰস্বতী প আহিব। গ'লে এবাৰ
অ, আচ্ছা ঠিকে - ঠিকে ভালে লাগিছে।
ঠিকে আছে বাৰু তুমি কোৱা মতে ত, আমি ফাৰ্ষ স্কুলত যাম স্কুলৰ পৰা আমি এইচ এছ পঢ়া স্কুলখনলৈ যাম আৰু কলেজ খনলৈ
উম, তাৰপিছত আকৌ আমি তাৰিপিছত আকৌ নিজৰ তাৰপছত তুমি এটা কাম কৰিব আমি তোমালোকে আম কজত যাব তাৰপিত আমাৰ পিছত আমি তোমালোকৰ কলেজত যাম।
তেনেকুৱও কৰিব পাৰি দিনটো কেতিয়া পাহৰি যাব গমেই নাপাম সদিনা
সেইটোয়ে ব'লো তাৰ পিছত এনেকে আমি তাৰ পিছত ক'ৰবাত ফুৰিব মন যায় যদি যাব পাৰো।
অহ, এতিয়াতো ভাল প্লেন বনাইছা তুমি এইটো
সেইটো কৰিব পাৰি আমি এনেকে তাৰিছত অলপ বাহিৰ হলেও সেইটোৱে ক'লো পুৰনা আমাৰ লগৰ কেইটা মিলে একেলগে আমি দহ পোন্ধৰনে মিলে আৰামত ফুৰি আহিম। এ ভাল লাগিব আৰু সেই মানে অতীতৰ কথাবোৰ আকৌ মনত আহি যাব স্মৃতিবোৰ আমাৰ বন্ধুত্ব। তেনেকে আমি কি- কি কিমান ধেমালি গৈছিলো কিমান খেলিছিলো।
উম, এতিয়া বহুত ভাল - ভাল এটা মানে বুদ্ধি সাজিছা তুমি এইটো চবকে একেলগে যোগাযোগ কৰি ৰাখিবলৈ।
সেইটোয়ে ময়ো মই চাও আমাৰ এইটো কথা পাতি। ল'বা তুমিও মই পাতো চবকে কথা আমি এটা কাম কৰ আমি এটা গ্ৰুপ বনাও। দেখোন আমি এটা গ্ৰুপ বনাও আামাৰ। গ্ৰুপো আমি আমাৰ সেইকেইটা লগৰ সকলোকে এড কৰি কিনে আকৌ কথা পাতো কি কৰে চব যাবই এনে নমকে
অ, যাবই সকলো আহিব আৰু সেইদিনা। মানে চবৰে এটা উৎসুক থাকে ন পুৰণা লগবোৰক লগ পাবলে। কেইজনমান বাৰু আমি একেলগে লগ হৈ থাকো কেইজনমান বাহিৰত গৈছে কেইজন মানে আহি যাব সেইকেইজন
উম, য কেইটা ইয়াতে আছে আমাৰ এইখিনিতে থাকিব সেইকেইটা আহিব আৰু। সৰুৰ কেইটো এ কিছুমানে বেলেগত গুচি গ'ল সেইকেইটটো আৰু আহিব নোৱাৰিব চাগে।
উম, তাকে কি বা কৰে?
উম, সেইটো কথা।
উম,
দিয়া বন্ধু মই মানে অলপ মায়ে মাতি আছে মই যাব লাগিব হা।
অ- অ দিয়া- দিয়া - দিয়া। উম, দিয়া মমাক সহায় কৰি দিয়া - দিয়া।